হেল্ল',
হেল্ল',
হেল্ল' অ' শুনিছোঁ ক।
অ', আজি দিনতটো খা-খবৰ নাই যে কি কি হ'ল?
অ' আজি মোৰ গাটো বেয়া গম পাইছ নে এই মিটিং এখন আছিলে ৰাতিপুৱাই
অ',
এই মিটিং এখনলৈ গ'লো মিটিং নটা বজাতে গ'লো ছাগলী আমাৰ ট্ৰেইনিং দিছে। ছাগলী ট্ৰেইনিংত কাৰণে মিটিং এখন মানে মিটিঙত মানে ছাগলী ট্ৰেইনিঙৰ কাৰণে মাতিছিল আৰু
অ',
তাৰপৰা সে গলো গৈ পেলাই নটা বজাত একো নোখোৱা-নোবোৱাকে গ'লো। গৈ লৈ পেলাই দুটা বজালৈকে তাতে থাকিলো যে ৰ'দো পৰিলে গাত মাথা বিষত একদম থাকিব নোৱাৰি আহি এজি খুলোহি আৰু
অ, এ' গোটৰ মিটিঙৰ কাৰণে গৈছিলে আৰু দিনতটো লাগেই দে সেইবিলাকত।
অ, নাই ছাগলী সেইটো গোটৰ মিটিং বুলি নহয় এইটো আমাৰ ছাগলী যে কেনেকে পোঢ়িব লাগে সেইটো আমাৰ ট্ৰেইনিং দিছে আৰু অ, অ, কি ছাগলী পুহিব লাগে কেনেকে পুহিব লাগে কি খুৱাব লাগে,
অ,
সেইখিনি বিভাগত মানে ট্ৰেইনিং এটা দিছে আৰু।
অ, অ, ভালকে শিকি ললি?
অ, সেইখিনি শিকিলো আহিছোঁ।
কিন্তু সে তেনেকে দিনটো একো নোখোৱাকে গলে দুদিনটো থাকিলে মাথা বিষ হৈয়ে।
অ, নাই খবৰ দা এনে আগতে নহয় আজি মানে একো নোখোৱাকে গুি গলো ৰাতিপুৱা সোনকালে উঠিলো তাতে।
অ, সেইটোৱে সেইটোৱ
অ, সেয়া ৰাতি তই দেৰিকে শুৱ। হয় তাৰাপা সোনকালে উঠাৰ অভ্যাস নাই আজি উঠি গলি, উঠি আকৌ গলিগৈ ঘৰত থকা হৈ বেলেগ কথা ওলাই গলিগৈ তাত।
অ,
একো নোখোৱাকে সেইকাৰণে হয় গ'ল। এনেও বহি বহি থাক থাকিলে বহুত টাইম এনেইও গা বেয়া কৰে।
অ, ঘৰ মানে কি দহ নটা বজাৰ পৰা বহিছো দুটা বজালৈকে। একেৰাহে গম পাইছ নে?
অ, সেইটো সেইটো কাৰণে ভাল মানুহো বেমাৰ হয় তেনেকে মাত থা বিষে হ'ব কিবা, উম, হয় আগতেতেও শুবলৈ সুবিধা পালি যে ভাত পানী কোনে ব
অ, উ-উ-উঠিবও নোৱাৰি ন ভৰি হাত বি ষ হৈ গছে
অ, ভৰি যোন জিন জিনাই যায় আকৌ একেৰাহে বহি থাকিলে।
জনালে মই নটা বজাতে মই ৰুটি ভাজিছিলোঁ ৰুটি ভাজি খাবলৈ ফোন কৰি আছে দেৰি হৈছে বুলি, তাৰপিছত গ, প ছাৰ আহহাই নাই নটা, বাজিলে নটা বজাত মিটিঙ হ ন সোনকালে নাই
অ, সেই তেনেকুৱাই হয় জল্দি বাজি যোৱা যা আগতীয়াকে টাইম এটা দিব। ভাত বনালো খালো।
অ, সেয়া তাৰ প
আজৰি।
অ, খাই কৰি আজৰি।
অ,
অ, মই এদিন মাথা বিষত আহি শলো শলো দুটা বজাৰ পৰা শুইছো এতিয়া পাঁচ ছয়টা বজালৈকে খোলো।
বহুত শুইছ দে তোৰ এতিয়া ৰাতি টোপনিয়ে নাহিব আৰু।
এ, নে মানে টোপনিটো ভালকে যোৱা নাই নাই মোৰ বিষত।
অ, সেইটো হয়।
আৰাম হে কৰি আছো অ, টেবুলত গেছৰ টেবুলত। অ, গেছৰ টেবলেট খালো তাৰপিছত চৰ্দিও লাগিলে। চৰ্দি টেবলেট এটা খাই লো নাই মাথা বিষা টেবলেট খোৱা নাই। এতিয়া ভাল পাইছো অল অলপমান।
অ, ভাল পালি যদি নেখালেও হ'ব দে টেবলেট।
অ, টেবলেট মোৰ বিষে টেবলেট টো খোৱা ভাল নহয় এইবোলে কৰা শুনো।
মইতো ইমান খাওঁ বিষৰ টেবলেট।
মই বিষৰ টেবলেট খোৱা বেয়াই কিন্তু দেইই বিষৰ টেবলেট খোৱা বেয়াই।
অ, বেয়াই আকৌ বিষ খোৱা মই যে বহুত খালো দেই মোৰ ইমান মাথা বিষ আতে দুদিন তিনদিনলৈ উঠিব ন আকৌ মাথাাৰ বিষত।
বিষৰ টবলেট নাখাবিয়োৰ পক্ষত খাবই নালাগে ময়ওো বহুত খালো বিষৰ টবলেট আগতে মই থাকিব ন গেছৰ মোৰ বিষয় মোৰ গেছ উঠিলে মোৰ বিষয় মোৰ।
অ, সেইটোৱেটো চবয় সেইটোয়ে প্ৰব্লেম।
উম,
আজিকালি এইবাৰ অকমান কমিছে।
অ,
মোৰ হ'লে আকৌ তিনদিন হয়।
অ, তিনিদিন হয়, মোৰ নাই মোক কি হয় জানো, মোৰ মূৰৰ বিষাললে মোৰ টেবলেট যদি ন নানে। মোৰ মৰ বিষটো এটাই ভাল বেমাৰ মোৰ মাৰি দিলে মূটোত মাৰি দিলে ভাল হয়।
অ‌, আই।
মোৰ মূৰতো ঘোচা, ঘোচা, ঘোচা, ঘোচা দিলে হ'ল।
মোৰ বেমাৰ, মোৰ বেমাৰ সেইটোৱে। মোৰ যদি মাথা বিষ হয় ন, মোৰ মূৰটোোত যদি কোনোবা ঘোচা দিয়ে নহয় গুচা দি থাকিলে অলপ সময় আধা ঘণ্টামান যদি কোনোবা মাৰি দিয়ে। মোৰ মূৰ বিষটো নাইকিয়া হৈ যায় কিন্তু।
নদ, বল ঢিলা থাকে।
তাকেই এইটো বেমাৰতটো মোৰ এইটো বেমাৰে মোৰ বি ত, আবেলি বা পৰা মোৰ কোনেও মাৰি দিয়া নাই যে একেদ মই বিষতে সজয় কৰি কৰি শুই আছো ভাল পোৱা নাই এই মালিকে গৰু চৌ, আনি পেলাই মাৰি দিলেিহতে অলপ।
ভাল পালি আৰু।
অ, ভাল পাই গলো মানে মাৰিবই লাগিব মাথাটো। আহ ছোৱালী নাই ছোৱালী স্কুলৰ স্কুলত পৰীক্ষা আছিলে পৰীক্ষা পৰা আহিলে। পৰীক্ষা পাইহি আকৌ টিউশচন গ'ল পাঁচটা ছটা বজাতো তাই সোমাইছেহি আ ঘৰ।
অ অ
অ
ঠিকে আছে দে মালিকে মাৰি দিছে মতা মানুহে মাৰিছে গপচত হে কিবা খং খং উঠি হম খং উঠি আছিল যদিও মানে সুদ হেৰি কৰি দিছে আৰু
নাই নাই আমাৰ মালিকৰ খং নুঠে অ আই আমাৰ নুঠে আমাৰ মালিক বহুত ভাল মোৰ মাথা বিষ হলে মাৰি দিয়েই আৰু জানেই মোৰ মথা বিষটো মাৰি দিলে মাৰি দিলে ভাল হয় বুলি জানে মোৰ লৰাই মাৰি দিয়ে নহলে মালিকে মাৰি দিয়ে
অ অ কি মাথা বিষ এতিয়া ডক্টৰক এবাৰ সুধিবি কিয় কি কিয় এনেকুৱা হয়?
তাকে ডক্টৰক সুধিলে এ মাথা বিষতটো ভালে হৈ যায় অত দিনৰ পৰা মই তিজপা তেনেকে মাৰিয়ে দিলে ভাল হয় আৰু
অ হ আচৰিত কথা দেই তোৰ বেলেগে শুনিলে শুনিলেও আচৰিত পাব মানুহে মাৰি দিলে মাথা দিম ভাল হে।
অ মোৰ এ আমাৰ বোৱাৰীকেইজক দেখিলে কয় নহয় কি বেমাৰো ও এইটো মা থাত মাৰি দিলে ভাল হয়।
অ তাকে ধুন প্ৰথমবাৰ শুনিছো মই এইটো আমি টেবলেট খাই খাইয়ো পাগল হৈ যাওঁ একদম ভাল নহয় মালিচ কৰি দিলেও ভাল নহয় তেনেকে মই এবাৰ চাব লাগিব ৰহ মাৰি দি মাৰি দি
'সেই অ অভ্যাস নকৰিবি, বেয়া অভ্যাস সেইটো নামাৰিবি। '
অ হে হে
বেয়া, বেয়া, এইটো অভ্যাস একেবাৰে বেয়া। মোৰ পিছৰ চাইড টো বিষ হয়। পিছৰ চাইডটো, মানে গোটেই চাইডটোৱে বিষ হৈ যায়। পিছৰ
ডিঙিত কিবা, ডিঙি
এয়া ডিঙিৰ ৰদ চদ চব টানে গেছ হৈ গেলে ৰদ চদ চব
অ, সেই সেইটোৱে মোৰ সেই এটা! ! চাইডৰ পৰা হৈ ডিঙি, সেই পিছৰ ৰদডাল একদম বিষ হৈ থাকে।
অ, ওচৰৰ খুৰী এজীয়ে মোক ভয় খুৱাই দিলে ঐ মাৰি দিলে, হেৰি মা মাথাত বোলে অকমান, অকমান, পোক থাকে বোলে, অকণমান -অকমান কি এ হেৰিবিলাক থাকে, কোনোবা দিনাখন যদি কিবা এটা ছিঙি গ'লে তই মই থাকিবি এনেকে কৈছে, সেইদিনাখন মই ভয় লগা হ'ল সেইদিনাখন মই মালিকে কৈছে আৰু নেমাৰু আজিৰে পা এনেকে কৈছে মই বোলো নালাগে মাৰি দে, মাৰি দিলে হ'ল আৰু একো নহয়। নাই এতিয়া একেবাৰে মানে কোনোবা সময়ত এতিয়া মাৰি নিদিলেও মানে কি কৰে জানো হেঁচি পেলাই ধৰি থাকে। মাথাটো পুৰা হেঁচি পেলাই ধৰি থাকে। অহ অ, হেচি পেলাই ধৰি থাকিলেও ভাল হয়।
ভাল হৈ যায়, ময়ো তেনেকুৱা হেচি পেলাই ধৰি থাকে যদি, সেইখিনি সময় ভাল লাগি থাকে। সেয়া আৰু তাৰপা আকৌ এৰি দিলে আকৌ হয়।
উম, নাই মোৰ মাথাটো মাৰিবই লাগিব। মাৰি দিলে ভাল হৈ যায়।
অ হ হ বলেগ হয় দে এইটো জমনি মাথাটো মাৰি দিলে ভাল হৈ যায়, ঘোঁচা, ঘোঁচা মাৰা।
অ, ঘোঁচা মাৰে, কাৰোবাক ঘোঁচা মাৰিবলৈ মন গ'লে মাথা খাবিছ হলে মোক জাৰিব লগাই দিয়ে এনে কিবা বেমাৰ মোৰ এইটো।
উম, এহে ভাল হয় কাৰণে বাৰু ভালেই কথা হয়। ভাল হৈ যায় যে, আকৌ লাহেকে মাৰিব দিবি আকৌ, আৰু বেছি জোৰে মাৰিলে আকৌ
এতিয়া বেছি জোৰত নামাৰে বাৰু, সেইটো এটা হিচাপত মাৰে।
হিচাপত মাৰে। অ
উম, হিচাপত মাৰে। মই নিজেও মাৰি থাকো নহয়, নিজেও ঘুচা মাৰি থাকো, যদি কোনো নাথাকে মই নিজে মাৰি নিজে মাৰি
অ, অ, বেলেগে মাৰি দিলে ভাল লাগে অকমান।
অহ, লোকে মাৰি দিয়াৰ পিছত তই শুই থাক আৰু ধুনীয়াকে আৰামত টোপনি গলি। সেই তেতিয়া ভাল হৈ যায় আৰু উম, টোপনি নগলেও ভাল হৈ যায়। মোৰ মাথা বিষ হ'লে, এইটোৱে বেমাৰ ঔষধ আও।
ঠিকে আছ দে তেওঁ হয়, তেনেকে কৰিলে যদি ভাল হয় আও, ঔষধ নাখালেও হয়।
ঔষধ সেইটোৱে ঔষধ আৰু মোৰ। উম, ভাত কিহে খালি?
এ ভাত আজি সুদায় খাইছো দে, হেৰি দালি। ভাতকেৰেলা ভাজি, তাৰপৰা আৰু জিকা, জিকা ভাজিলো, জিকা আনিছিলে, তেনেকেই খালোঁ।
অহ, গৰম ন'।
সদায় বনালোঁ, কি মাছ-মাছ আনিম গৈ বুলি কৈছিলে। মানা কৰিলোঁ মোৰ বনাব এলাহ লাগিছিল। মানে খাবলৈওতো মন নাযায়ে, বনাবও মন নগ'লে, যোৱা নাই মানে।
সদায় মাছ খাব মন নাযায় দে।
নাযায়, মই যা ভালে নোপোৱা হৈছো, কিয় জানোঁ মাছ আৰু মাংস দুইটা। ক'বাত, কাৰোবাক ঘৰত গ'লেও মানে হে এ মাছ মাংস দিলে মই বেয়াহে পাওঁ, নিয়ামিচ যদি দিয়ে ভাল লাগে আৰু।
অহ, নিৰামিষতোয়ে খাই ভাল লাগে।
উম, ধুনীয়া লাগে। ভা ভাজি হ'ব লাগে, কিবা হ'ব লাগে, দালি হ'ব লাগে, ঠিক তেনেকেই ভাল লাগে। আকৌ, আলহীয়ে আকৌ ন' মাছ-মাংসখিনি খোৱালেহে ভাল পায়। সেইদিনাখন এঘৰ মাহ, এঘৰ মানত গ'লো সেনেকে নিজৰে মানে ভন্টি। ভন্টি এজনী ঘৰত যাওঁতে, মাংসকে দিছে মানে তাৰপৰা মাংস দুবিধ-দুবিধ মাংস বনাইছে, তাৰপা মই একে উম। মাংসটো ভালে নাপাওঁ ইমান তথাপিও খালোঁ আৰু মানে আলহী ঘৰত যেতিয়া। উম, কিন্তু মই মনতে ভাবিছোঁ। ত' বোলো নিৰামিষ আনা হয় বোলো, মই বোলো আৰু ভাল পালোঁ হয় বোলো, কিবা দালি ভাত খোৱা হয়।
অহ, সেয়াই নাখালেও বেয়া পাব হয়।
নেখালেও বেয়া পাব, ঘৰততো মই মাংস আনিলে নবনালে নেখাওৱে। এতিয়া সিহঁতৰ ঘৰত দুবিধ বনাইছে, তে উপায় নাই খালোঁ আৰু। তাকে আকৌ ভাবিব কি আগতে খায় এতিয়া নাখায়। আগতে খাওৱেই মানে মাংস অহ, এই মাজৰ পৰা আহে নোখোৱা নোখোৱা হৈ গৈছোঁ, খাব মন নাযায় একদম।
বয়স অনুসায় এনেইও খাব নোযোৱা হৈ যায় মানুহৰ।
সেইটোয়েইটো কিবা ভাৱ আহি থাকে উম।
খাই মানে নিজৰ এটা হেৰি লাগি যায় আৰু।
অহ, তাকেতোন আৰু তাকে অহ, ভগৱানৰ সেই কথাবিলাক শুনি থাকিলে আৰু খাব মন নাযায় হে শুনি-শুনি মোৰ দিমাগত। সেই তহঁতে যে যেনেকে ভাগৱত শুনি থাক, তেনেকে মইও এই সাধু সন্যাসী কথা শুনি থাকো নহয়। উম, এইবিলাক খাব নালাগে জীৱ হত্যা কৰি। মই বোলো ডিমাগত সোমাইে গৈছিলে, সেইকাৰণে খাব মন নোযোৱা হৈ গৈছিলে।
অহ, সেইকাৰণে সেই এইবিলাক শুনিলে খাব নাযায় আৰু। বোলে নিয়মবিলাক পালিব মন যায় ন'।
অহ, ভাবোঁ হয় সিহঁতেও এটা জীৱহে তাকে মাৰি-মাৰি খাই আছোঁ। কিজানি, সেই তেনেকুৱা ভাৱ এটা আহি গৈছে। অহ, হ'ব দে, হ'ব দে। অহ, মইও এয়া বাচন কেইটা ধোওঁগৈ। ছোৱালীকো তাই ভাত খোৱা নাই তাইকো দিওঁ গৈ, হ'ব দে।
অহ, হ'ব দে।
উম।